শুনা পাইছা?
অ'।
কথা পাতি থাক নহ'লি পইচা
অ'। দছ মিনিট অ দছ মিনিট হলে
দাবা দাদা মোত
হা
কিমান উদাইয়া এপ টোৰ কথা বাইদেও শুনা পাইছ এতে শুনা পাইছা কচোন কথা
হুচ অ কি কৰি আছ তই? তই বনা পোৱা না য়াহ
টান কে ক' মবাইলটো অ বহুত কম আছ পাইছা
ক কি ক
এ কিবা কউ কিবা সুধ
পইচা বিনালি
অ
কিমান
চৌব্বশ, ত্ৰিশ জন ল'ৰা ল'ৰা ছোৱালী মানে এই গ্ৰুপটোত আছে আমাৰ গাঁৱৰে চব। কিমান লৱা উম চবেচ্ছা অ দুটা চয়, তিনটা চইক চিনি পাঁচটা চইক চিনি পাৱ আৰু। চাচ কৰবা পাঁচটা চলিক চিনি পাওঁ আৰু আমাৰ
এই মাত্ৰ দেখা পাইছে।
উম সে কালি এ মই যাওঁতে ভাস্কৰে কৈছে মোক সেইটোৱে কি কৰলি
কাটি দিবি।
কাটি নেদবি ৰহ্।
ইমান ছা
দছ মিনিট নহলে মানে তাহাঁতে এনকে মানুহ সোমাই থাকে হ না। তাতে এনকে এপটোত মানুহ সোমাই থাকে আৰু তাহতে পইচা পাই থাকে।
নিবা
কেই মিনিট হল দুই মিনিট হল দুই মিনিট হৈছে
হা
তাতে টাইম হৈ গৈছে দুই মিনিট ৰ
পাইম
কি কৈছা?
তই তামানে বুজা নাই ইমান ওচৰতে আছে তই বুজি পোৱা নাই?
কাণখন অলপ কলা হৈছে
উম কলা হৈছে আইতাৰ দৰে হৈছে তই না দিয়া কাটলি নাই না দে থালি।
হা।
বিৰিয়ানী।
মাছ ভা
গান এটা গা।